হেল্ল' হয় তোমালোকৰ চাৰিওফালৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে কোৱাচোন
অ' মানে আমি যিখিনি এৰিয়াত থাকোঁ মানে সেইখিনি এৰিয়াৰ ভিতৰত আমাৰ ঘৰখনেই কিন্তু বহুত চাফা আমি মানে চাৰিও ফালে চাফা কৰি ৰাখো সদায় দুবাৰ তিনিবাৰ আমি গছৰ পাতবোৰ যে সেইবিলাক চাফা কৰোঁ। পৰিস্কাৰ পৰিচ্ছন্নতা শিক্ষাৰ এটা অংগ যিহেতু, সেইটো কাৰণে আমি সকলোৱে চাফ চিকুনকে ৰাখিবলৈ চেষ্টা কৰো।
হয় চাফ চিকুণকে থাকিলে আৰু বেমাৰ আজাৰো নহয়
হয় বেমাৰ পৰিৱেশতটো ধুনীয়া হয় দেখাত ধুনীয়া হয় বতাহো আমাৰ গাত ভালকে আৰু যদি চাৰিওফালে লেতেৰা হৈ থাকে তেনেহ'লে তো মহো উৎপন্ন হয়। জেগাই জেগাই পানী থাকিলে এইবিলাকৰ পৰা লেত মই আহে মই অফিছ হয় আৰু আমাক বীজাণু দিয়ে তাৰ পৰাহে আমাৰ বেমাৰ হয় হয়নে
হয় সেইকাৰণে চাফ চিকুণ কৰি থাকিব লাগে
হয় আমাৰ বাট পদলি সদায় আমি চাফা কৰি ৰাখো
হয় চাফা কৰিয়ে ৰাখিব লাগে তেতিয়া আমি বেজাৰ বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰিম আৰু ধূলি বালিৰ পৰা মানুহৰ চৰ্দি হয় কাহ হয় ধুলি বালিৰ পৰা হয়
অ লেতেৰা যিমান পৰিষ্কাৰকে ৰাখিবা তিমান নিজৰ কাৰণে ভাল
হয় সেইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা নিজেও অভ্যাস কৰিব লাগে আৰু বেলেগকো
হয় হয় হয় হয় খাদ্য বস্তু যেনেকুৱা ৰাখিবও লাগে, তেনেকুৱা ঘৰ চৰ চাফা কৰি ৰাখিব লাগে। বিসমা কাপোৰ কানি চব। পৰিষ্কাৰকে ৰাখিব লাগে, সদায় গা-ধুব লাগে। তেনেকুৱা। পৰিষ্কাৰকে ৰাখিব লাগে।
আৰু বেলেগকো আমি পৰামৰ্শ দিব লাগে যে পৰিষ্কাৰকৈ খোৱা বোৱা বা কাপোৰ চাপুৰ পৰিষ্কাৰকে পিন্ধিব লাগে। কামবোৰ পৰিস্কাৰকে কৰিব লাগে, তেনেকুৱা।
হয় হয় হয় হয়, সৰু সৰু। ল'ৰা ছোৱালী সদায় নখ চখ কাটি ৰাখিব লাগে। চুলি-চুলি কাটি তেল-চেল দি চুলি খিনি বান্ধি ৰাখিব লাগে। যাতে, চুলি চুলি সৰু পোৱালী এইবিলাকে এফেক নকৰে লেতেৰা বস্তুৱে।
হয় সিহঁতেতো গম নাপাই কি কৰিব লাগিব, কি নকৰিব লাগে সেইকাৰণে আমি সিহঁতক হয়, সেইকাৰণে আমি সিহঁতক শিকাব লাগিব।
সৰু পোৱালিয়ে কিন্তু ডাঙৰক অনুসৰণ কৰে সিহঁতে কিন্তু খুব ডাঙৰক ক কথা নামানে, কিন্তু অনুসৰণ কৰে। ডাঙৰে কি কৰিছে, নকৰিছে সেইবিলাক। চাই চাই শিকে, সেইটো কাৰণে আমি ডাঙৰ বিলাকে যদি চাফ চিকুণ হৈ তাকো তেনে সৰু বিলাকেও শিকিব ঘৰৰ।
কৰি কেনে সিহঁতক দেখাব লাগিব তেতিয়াহলে সিহঁতেও চাফ চিকুণতা, আহ', অৱলম্বন কৰিব।
গাও-ধুব লাগে সদায় সদায়। গৰমৰ দিনত কিন্তু ধোৱাৰ গা ধুব লাগে এবাৰ ৰাতিপুৱা এবাৰ আবেলি। সন্ধিয়া, তেতিয়া, হয়, অ', অ, ' হয় হয়, আৰু নিজৰ কাৰণেও ভাল তুমি সন্ধিয়া গাটো ধুলে ৰাতি তোমাৰ ধুনীয়া টো পনিও আহে।
হয়, ৰাতি আৰামছে ঘুম-টোপনি মাৰিব পাৰি।
হয়। ৰাতি টোপনিটো ভালকে হলে তোমাৰ স্বাস্থ্যটো ঠিকে থাকিব। হয় হয়, ঠিক, হয়, ঠিক আছে তেনেহলে হ'ব। অ'।